হ
অ।
কি কৰি আছ?
এনে আছো তই?
মইো এনে আছো। ক'ত আছো ঘৰতে নে?
অ ঘৰতে।
অ। ভাত পানী খালি?
ভাত পানী খোৱা নাই, তই?
নাই নাই এই ছাহ খাই আছোঁহে।
অ।
আচ্ছা শুনচোন মই এই তোক কথা এটা সুধিবলৈ ফোন কৰিছিলোঁ। এইটো গ্ৰেজুৱেচন কিহত আছিলে অ?
জিঅগ্ৰাফি।
অঁ এতিয়া কোন ছেম তই?
এতিয়া ছিক্স চেমিষ্টাৰৰ ফাইনেল দিছো।
আচ্ছা মই কথা এটা শুনিলোঁ আজিকালি বোলে বি এ বা বি এ চি এইবিলাক বোলে চাৰি বছৰৰ হৈ গ'ল।
অ আমি চাৰি বছৰৰ আন্দৰতে আহোঁ।
অ, আকৌ তিনিবছৰ কৰি পেলাই এৰি দিব পৰা আৰু কিবা সুবিধা আছে নেকি?
অ, তিনিবছৰ কৰি পেলাই মানে কি হয়? তেতিয়া অনাৰছটো পোৱা নাযায় আৰু যদি চাৰিবছৰ কৰোঁ, তেতিয়া গ্ৰেজুৱেটেড উইথ অনাৰ্ছ আহে আৰু যদি তিনিবছৰ কৰোঁ, গ্ৰেজুৱেটেড উইথ মেজৰ আহিব মানে।
আচ্ছা, অনাৰ্ছটো আৰু মেজৰটো মানে ডিফাৰেন্ঞ্চটো কি হয়নো?
অনাৰ্চটো সেইটো ডিফাৰেন্ঞ্চ মই ইমান ভালকে নাজানো, কিন্তু এনে যদি মই ধৰা পাচ মানে, চাৰি বছৰটো পঢ়োঁ তেতিয়া মই পি, এইচ, ডিৰ কাৰণে মই চিধা এপ্লাই কৰিব পাৰিম।
অ'।
আৰু যদি মই মেজৰ মানে অনলি গ্ৰেজুৱেটেড উইথ মেজৰ হৈ যায়। মোৰ যদি তিনিবছৰ পঢ়োঁ তেতিয়া মই মানে মাষ্টাৰছ কৰি তেতিয়া পি এইচ ডি লৈ যাব পাৰিম।
হ, হ, হ।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
এতিয়া মানে দুয়োটাই কৰিব পৰা মানে সুবিধাটো আছে।
অ, সুবিধাটো আছে। যে
সেইটো কি বাকীবিলাকতো নে মানে আৰ্টচৰ যিকোনো ছাবজেক্টতে তেনেকে পাৰি নে, নে অকল জিঅ'গ্ৰফিতহে পাৰি?
নাই, নাই সব চাবজেক্টতে এতিয়া এভেলেবল হ'ব আৰু।
এতিয়া যে জিঅ'গ্ৰাফি এতিয়া লৈকে যে যিমানবিলাক পৰীক্ষা দিলি যে তাতে পেপাৰ কেইখন খন দিয়া গ'ল?
জগ্ৰাফিৰ পৰা আমাৰটো মেজৰ ফৰ্থ চেমৰ পৰা আহিছে। এনে আগৰ মানে চি বি এচ অৰ যিটো প্ৰচেচ আছিলে। সেইটোত মেজৰ মানে প্ৰথম চেমিষ্টাৰটোৰ পৰাই আহিছিলে। তাৰপিছত আমাৰ ফৰ্থ চেমৰ পৰা মেজৰ আহিছে। ান জগাফ পেপ থ আৰু বাকী কেইৰ থ
কৰ' ছাবজেক্ট শিকি থাকেনো।
ক সটো নিজে চক্ কৰিব পাৰি ধৰা মই যদি মানে চক্ কৰো অসমীয়া ইংৰাজী তাৰপিছত হিষ্টৰী এইবিলাক হিষ্ট্ৰী এনেকুৱা মানে চাবজেক্টবিলাক আমি চিলেক্ট কৰিব পাৰো।
হম।
ত' মই হেৰি কৰিছিলো। অসমীয়া, ইংলিছ আৰু জিঅগ্ৰাফী আছিলে। মোৰ উ তাৰ পাছত যেতিয়া ফটচেম হ'ল ফটচেমৰ পিছত অ জিঅগ্ৰাফীত মানে মেজৰটো আহিছে। আহাৰ পিছত মানে চাৰিখন পেপাৰ হয়। আৰু প্ৰেক্টিকেল থাকে কাৰণে হেৰি আঠখন হৈ যায়। আৰু
এতিয়া পাছে কি কৰিম বুলি ভাবিছো?
এতিয়া তাকে ভাবি আছো কৰোঁ বুলি মান চাৰ বছৰ নক পেলাই তিনিবছৰ ল মানৱ কৰো
অ সেইটো কি হয় আকৌ।
সেইটো মানে হেৰি যিবিলাক ছ'চিয়েল ৱৰ্ক হয় সেইবিলাকৰ লগত ৰিলেটেড হয় আৰু।
অ, এই এন জি অ'বিলাকত মানে তেতিয়া কৰিব পাৰি নেক
অ' অ' অ'।
অ-অ-অ বুজি পাইছোঁ, বাকী ডি এল এড, বি এল এড এইবিলাক নকৰ নেকি?
ডি এল এডৰ এপ্লাই কৰি থোৱা হৈ আছে। যদি চিট পাওঁ চাই লওঁ মানে
কোন-কোনখন বিশ্ববিদ্যালয় কৰা গৈছে?
ডি এল এডৰ এন চি আৰ টিৰ হয়। অ' চৰি এছ টি আৰ টিৰ হয়।
এছ টি ই আৰটি মানে?
ফুল ফ্ৰমটো নাজানোঁ।
অ' হ-হ
উম
তাকে মই বোলো এইবিলাক কি হৈ আছে, গমেই নাপাওঁ নহয়, আজিকালি অলপ গম ল'বলৈ ফোন কৰিলোঁ।
অ'
এই হেৰি কি কয় মাষ্টাৰছ বেলেগত কৰাৰ পিছত, আকৌ পি এইচ ডি কৰিব পাৰিনে নোৱাৰি?
পাৰি-পাৰি।
তেতিয়া কিহত পি এইচ ডি কৰিব লাগিব? জিওগ্রাফি চবজেক্টত নে নে এই ছ'চিয়েল ৱৰ্কৰ চাবজেক্টত?
নহয় চোৱা এতিয়া পি এইচ ডিটো মানে হেৰি হয় ন' যে তুমি যিকোনো এটা চাবজেক্ট লৈ তুমি পি এইচ ডি কৰিব পাৰা।
উম
গতিকে সেইটো বস্তুত মানে তোমাৰ যিকোনো টপিক এটা থাকিব সেই টপিকটোৰ ওপৰত তুমি পি এইচ ডি কৰিব পাৰা, বৰ্তমান সেনেকুৱা হৈ আছে। কিন্তু পাছত মানে ধৰা মই হয়তো মানে সেই চচিয়েল ৱৰ্কৰ হেৰিতে যাব লাগিব চাগে যদি মানে পি এইচ কৰিব বিচাৰোঁ।
অ'-অ'-অ'-অ' বুজি পাইছোঁ, এতিয়া এই ছ'চিয়েল ৱৰ্কৰ সেইবিলাক কলেজ ক'ত আছে, কি কলেজ?
উ কলেজ তেনেকে গভমেন্ট কলেজ ইমান নাই হেৰি মই চাইছিলো তোমাৰ এখন অসম ইউনিভাৰ্চিটিত আছিলে। আৰু হেৰিচ আছিল, ডাউনটাউন, ৰয়েল গ্ল'বেল আৰু শংকৰদেৱ ইনিভাৰ্চি আছিল।
উ হুম-হু মানে এইবিলাক চব সেই ব্যয়ক্তিগত খণ্ডৰে আৰু
অ ব্যক্তিগত কণ্ন্দাৰ
উ, হু, হু।
ঠিকেই আছে।
বাকী তুমি কি কৰি আছা এতিয়া?
মই এতিয়া এনেই আছোঁ আৰু হে এন জিঅ' এটাতে লাগি আছোঁ।
নহয় অ' মানে এন, এ-এন জিঅ' কিহৰ?
এন জিঅ', হে আমাৰে এন জিঅ' এটা।
অ'।
তাকে সৰু-সুৰাকে কাম কৰি থাকা গৈছে। পৰিৱেশ সংৰক্ষ খনৰ কাৰণে।
হয়।
বাকী তেনেকুৱা বিশেষ একো চলি থকা নাই আৰু। ভাবি আছোঁ অলপ ফিচাৰী কৰিম বুলি। কিন্তু জেগাই বিচাৰি পোৱা নাই।
অ' ফিচাৰী কাৰণে জেগাটো লাগিবই বহুত খিনি।
উম। ভাবিছোঁ অলপ আধুনিক পদ্ধ তিৰে ফিছাৰী কৰিলে। মাছৰো। বৃদ্ধিটো বেছি হ'ব।
উম।
কিন্তু হে জেগাটো কাৰণে মানে কৰিবলে পাৰা নাই আৰু তেনেকে ডাঙৰ জেগা পোৱাই নাই।
অ', অ' এনে কিমান মান ডাঙৰ জেগা মানে দৰকাৰ হয়নো?
সাতবিঘামান মাটি লাগে একেটা দাগতে।
অ', অ' বহুত খিনি দৰকাৰ হয় মানে।
উম। তেতিয়াহে মানে একদম চব সুবিধা কৰি পেলাই এটা মানে ফিছাৰী কৰিব পৰা যায় সাতবিঘা মাটিত হ'লে। তেতিয়া মাছৰো মানে বেলেগ-বেলেগ ধৰণৰ মাছ ৰাখিব পাৰি। ভকুৱা, ৰূপচন্দা তাৰপিছত কমন কাপ, গাচকাপ এই বিলাক তেনেকে মানে ডিফাৰেঞ্চ কৰি পেলাই ৰাখিব পাৰি। কিন্তু যদি ক-কম জেগাৰ পুখুৰী হয় তেতিয়াতো মানে মাছবিলাক একেটা প্ৰজাতিৰে ৰাখিব লগা হয়।
অ', অ' আৰু মা-এ-এবোৰ মাছটো ডাঙৰ হৈ যায়।
অঁ ডাঙৰ হৈ যায়। হে সৰুতে আনি মানে আমাৰ আঙুলিটোৰ চাইজত আনি পেলাই মানে তিনি কেজি, চাৰি কেজি কৰি পেলাই বিক্ৰী-বেচিব পাৰিলে বহু-যথেষ্ট লাভ হয়। কিন্তু হেয়াই আৰু।
উম জেগাৰ অভাৱ।
মূল ধনৰ অভাৱ।
উম হু তাতে আ
আৰু এটা সুবিধা ওলাইছে যে মাছটোৱেই একুৰিয়াম বিলাক যে থাকে যে তেনেকুৱা ডাঙৰ ডাঙৰ এক ৰিয়াম পায়। এটোক অ' বায়'ফ্লগ খুলি কয়। তেনেকুৱা একোৰিয়ামতো মাছ পুহিব পাৰি। তিনি ত্ৰিশ হাজাৰ লিটাৰৰ বায়'ফ্লগ এটাত কমেও আঠ হাজাৰটা মাগুৰ মাছ। তেনেকে পুহিব পাৰি আঠ হাজাৰ দহ হাজাৰ কাৱৈ মাছ, মাগুৰ মাছ পুহিব পাৰি।
উম।
কিন্তু সেয়া কৰিবলৈও আকৌ মূলধন বেছিকে লাগে। তাতে মানে অলপ বৈজ্ঞানিক। পদ্ধতিৰে যাব লাগিব বস্তুবিলাক।
অ- অ বুজিছো উম আৰু এইবোৰতো যত্নও লব লাগিব বহুত খিনি
উম যত্ন ল'ব লাগিব আকৌ মানুহ ৰাখিব লাগিব মানুহৰ সেয়াা খৰচ খানা খৰচ।
এনে মাছক কি খুওৱা যায় ন'
মাছৰ কাৰণে দানা আহে।
অ- অ -অ
কিনিবলৈ পায়।
আচ্ছা।
ঘৰতো বনাই লৈ পেলাই দিব পাৰি কেতিয়াবা আকৌ মৰা মাছটো যে মাছ যে মৰে যোয় পুখুৰীত। সেই মাছটোৰ পৰাও দানা। মাছৰে দানা বনাব পাৰি কি হয় যিটো মাছ মৰি যায়। মৰা মাছটো ৰ'দত শুকুৱাব লাগে শুকুৱাই লৈ পেলাই। মিক্সিত বা গ্ৰাইণ্ডাৰত মাৰি বা পটাত পিচি পেলাইো কৰিব পাৰি। সেইখিনিকে আকৌ যদি পুখুৰিত খৰিত দি দিয়া যায় বেলেগ মাছে খায়
আচ্ছা আচ্ছা মানে শুকুৱাই লয় আৰু।
অঁ শুকুৱাই লয় পানীটো কমপ্লিট নাইকিয়া কৰি লয় তাৰপিছত আকৌ মাছৰ আৰু খানা আছে কেতিয়াবা পানীত নিজে নিজেও মাছৰ খানা হয় এই যিবিলাক শেলাইবিলাক হয় যে।
অ'
পালাই বিলাক আৰু প্লেংটন বিলাক হয় যে অসমীয়াত কি বুলি কয় মই নাজানোঁ নাজানো বাৰু প্লেংটন বিলাক হয়। সেইবিলাকো মাছৰ কাৰণে খুব মানে ভাল খাদ্য আৰু জু প্লেংটন ফাইট প্লেংটন। সেইবিলাক নাচে সেইবিলাকো খাই হয়।
মইতো ভাবিছিলো মাছৰ ইমান যত্ন নাথাকে বুলিয়ে মানে পানীতে খানা ৰেডি হৈ পেলাই মাছে তেনেকে। খাই বুলিয়েই মই ভাবো
নাই নহয় আচলতে মাছৰ ইমান যত্ন নাথাকে কিন্তু পানীতো যত্ন ল'ব লগা থাকে। উ
অ' অ' পানীটো লেতেৰা হৈ গ'লেহে দিগদাৰ হয় চাগে? হম, হম।
বাকী মাহঁতৰ ভাল?
মাহঁতৰ ভালেই।
অ -অ -অ।
উম। ত ভাত কেতিয়া খাবি? কলেজ মানে পৰীক্ষা শেষ হ'ল যে, এতিয়া তেনেকে নাই আৰু ক্লাছ। এতিয়া যদি মই মানে চাৰি বছৰটো কৰো তেতিয়া আকৌ চেবেন চেমৰ কাৰনে তেতিয়া ক্লাছ হব আৰু আগষ্টৰ পৰা।
হা হা হা বুজিছোঁ। নকৰিলে মানে নাই আৰু, বাকী নতুন এডমিচন? এডমিচন বিলাক কেতিয়াৰ পৰা?
নতুন এডমিচন চলিয়ে আছে, মানে, ডি এল এড, বি এডৰ এপ্লাই চলি, হৈ গ'ল তাৰ পাছত আৰু এতিয়া মানে বেছিভাগ এ এন্ট্ৰেচ হব যে এইটো কাৰনে মানে এপ্লাইবোৰ চালিয়ে আছে আৰু বাকী যিবোৰ ধৰা যিবোৰ কলেজত এন্টেন্ঞ্চ নাথাকে সেইবোৰ আমাৰ ৰিজাল্টৰ পাছত ষ্টাৰট হ'ব চাগে।
অ' অ' অ' বুজিছো।
উম।
আছে বাৰু।
উম দিয়া ঠিক আছে।